ঔ
অ। এ এনেই এ দেউতাই কিবা এটা আনি দিছিলে সন্ধিয়াতে এতিয়াহে খাইছ
অ কি আনিদিলে?
আইচ ক্ৰীম আনি দিছিলে তাপিছত আকৌ চানা পেকেট এটা মগু দাল এইটো ৰ
অ মোংডাল।
মোঙ দালা অ।
বৰ ভাল লাগে খাই মই বৰ ভাল পাওঁ।
ময়ো সেইটোয়ে ভাল পাওঁ বেছিকে মানে এই পাঁচটকীয়া চানা কেইটাৰ ভিতৰত। আকৌ বাদাম থাক কে যে ভিতৰত তাৰ সেই ওপৰত যে মছলা মাৰি পেলাই কিবা অকন গোল গোলকে সেই টো, অহ, সেইটোও ভাল লাগে।
বহুত ধুনিয়া লাগে।
তাৰপিছত ক?
অঁ অহ নাই।
অ এনেই
উম এনেই আছিলো দে। ভাততো নাখালো ৰ
অ বাৰ্থডেলৈ গৈছিলি যে ক অ হওক দে কেতিয়াবা ৰুটিও খাব লাগে ৰাতি।
অ এনে খোৱা নহয় আমাৰ ঘৰত মানে বেছি ৰুটি চুতি নবনাই যে দেউ তা আহিলেহে বনোৱা হয় কেতিয়াবা। উম
এতিয়া কি কৰি আছ?
এনে মোবাইলটো টিপি আছিলো এনেই মানে মোবাইলত ভাল বস্তু এটা নাই চাবলৈ কাৰণে বুজিছ
অ।
কিবা মোক ভাল ৱেব চিৰিজ এখন চাবলৈ মন গৈছে।
হেৰি চাবি অ উৰ্দু হয় কিন্তু এই মেৰা চুলতান বুলি কোৱাখন। অ হিন্দী ট্ৰান্সলেট মেৰা চুলতান বুলি এখন চাবি নেকি?
সেইখন এই সেইখন চাইছো মই আগতে।
অ চালি নেকি বৰ ভাল লাগে ন?
বহুত ধুনীয়া লাগে সেইখনৰ পৰা মই মানে আৰু আঁতৰিব পাৰাই নাই বহুত মানে কাহানীটো ধুনিয়া
তিনি চাৰি বাৰ মান চালো ঘৰমক যে ইমান ধুনীয়া লাগে।
অঁ। বহুত ধুনীয়া লাগে তাইক আৰু তাইৰ চকু কেইটা ইমান ধুনীয়া
আৰু হেৰি চকুকেইটা ভাল লাগে ন চুলতানৰো চল চকুকেইটা বহুত
অ চুলতান চুলি মেলি চকুকেইটাও ভাল লাগে।
বহুত ভাল লাগে।
তাই বেচৰি বহু মানে একে প্ৰথমৰ পৰা ইমান কষ্টদায়ক তাইৰ জীৱনটো। এতিয়া জাহাজ ন তাই খ্ৰীষ্টানহে থাকে প্ৰথমতে
উম গম পাও তাৰ হেৰি তাৰ আগৰ নামটো কি আছিলে গম পাৱ? হেৰি এলেক্সজেন্দ্ৰ লাৰোচা
অ।
তাই যে ল'ৰা এটাক যে ভালো পাই থাকে সেইটোক পিছত মাৰি পেলাই তাই নিজৰ হাতেদি মাৰিব লগীয়া হয়
অ কিন্তু মানে হেৰি উম ইতিহাসত কিন্তু তেনেকুৱা নাছিলে দেই একো খালি এইটো মানে ফিকচনেল এটা মানে হেই চৰিত্ৰ মানে এটা জুকিছে আৰু চিৰিজ খনত কিন্তু মানে ৰিয়েল আচল জীৱনত মানে তেনেকুৱা একো নাছিলে।
অ হয় হয় কথাটো।
অ কিন্তু ল'ৰাটোও মানে বহুত ধুনীয়া লাগে ন লাষ্টত মানে সেই তাই কাৰণে তাইৰ পোৱালি কাৰণে তাই মানে সি মানে নিজৰ জীৱনটো ত্যাগ দি দিয়ে।
উম সেইটোৱে তাই যেতিয়া প্ৰেগনেন্ট হৈ যায় ন তাই বেবী হৈ যায় পেটত। তাৰ নাম হেৰি লিঅ' লিঅ'।
তঁহত কুকুৰ টো নাম যে
অহ হ হ' তাৰপিছত এই মানে বহুত ভাল লাগে, তাই ন' খ্ৰী খ্ৰীষ্টিয়ান আাছিল যে তাৰপিছত তাইতো প্ৰথমতেটো একোয়েই নাই তাৰপিছত চুলমনক দেখাৰ পিছত তাই মানে প্ৰেমত পৰি যায় আৰু তাইও বহুত ভাল পাই যায় ন'?
অঁ মানে এটা বস্তু এই আহিলে ন' কাৰণ সি মৰিলে বুলি ভাবিলেই যিহেতু।
অঁ
সেকাৰণে তাই মানে আঁতৰিব পাইলে, তাৰপা
কিন্তু এটাই বেয়া লাগে, এই মে হেৰি এই হেই মাহিদৰা চুলতানৰ কাৰণে
উম বেয়া লাগে দেই মোৰ যিমান যি নহওঁক।
সেইটোৱে এটাই বেয়া লাগে ৰজাই যে তিনি চাৰিজনী বিয়া পাতিব লগীয়া হয়। গোটেই কিজনী হেইয়েটো নাই মানে হেইয়েটো বিয়া ভাল পাই যায় ন'? উ মলিকাইতো ভাল পাই যায় ন' ৰজাক, কিন্তু ৰজাই কিন্তু এগৰাকীকহে ভাল পায় বহুত। সৌৰামক টো একেবাই মানে নিজৰ একেবাই মানে হিয়াৰ আমঠু আৰু ইমান ভাল পায়।
পাছত তাইক
উম।
উম গোটেই মানে সিহঁতৰ এশ, এশ, এশ বছৰৰ নেকি!
অঁ আহ কা নিয়ম নিয়ম কানুন ভাগি দিছিলে। মাকে সেকাৰণে বহুত বেয়া পাইছিলে চুলতান চুুলেমানক কিন্তু তেওঁ পিছত মানি ল'লে আৰু।
উম, মানে কিমান গভীৰ প্ৰেম হ'ব লাগিব চা' মানে নিজৰ সত তাতো এৰি পেলাই নিজৰ মানে সেইখিনি ইমান খিনি ত্যাগ কৰি পেলাই ন' কাৰণ যিমানে যি নহয় এজন চুলতানে যদি এজনী মানে হেৰি তাত কি কণিজক বিয়া পাতে
অঁ তাই একো হেৰিও নহয় ন' তাই ৰাণীও নহয় ৰাজকুমাৰী নহয় কৰো তাই এজনী সাধাৰণ ছোৱালী আছিলে। সাধাৰণ ছোৱালী মানে ক'নিজ বুলি কয় সেইটোক, হয় নহয়? ক'ণিজৰ পৰা তাইক এটা হেৰি বনালে, মানে টাক অ'দা দিছে বেব মানে যেতিয়া বাচ্ছা হৈ যায় ন'। পোৱালি হোৱা অসমৰ ল'ৰা ছোৱালী হ'লে। মালিকা বনাই দিয়ে, তাৰ পিছত তাইক একেবাৰে মানে হেৰি বনাই দিছে আও মালিকা, আলিয়া বনাই দিলে আও শেষত
উম।
বৰ ভাল লাগে সেইটো কাৰণে, কিন্তু মেহেমা চুলতানকো বহুত ধুনীয়া লাগে দেই মই বৰ ভাল পাওঁ।
উম মানে হেৰি চুলতানৰ যোন মানে চুলতানৰ যোনবিলাক সেই কানিজৰ লগত বিয়া হৈ যায় সেইজনীক মানে লাষ্টত গৈ পেলাই হাচছে কি বুলি কোৱা হয়? তাই মানে শুনিলেই ভাল লাগে ন', হাচছে কি হুৰাম চুলতান বুলি যেতিয়া কয়।
অঁ।
বহুত ধুনীয়া লাগে শুনিবলে। উম
এনেও মানে মই সেইটোৱে মই হেৰিক বহুত ভাল পাওঁ। এয়া অ' কি মেহেমাৱা চুলটানক বহুত ভাল পাওঁ। বহুত ধুনীয়া লাগে। দেখ দেখ সৰুৰ পাই বহুত কিউত লাগে।
কিন্তু মই যিমানে যি নহওঁক, সৌৰামৰ বেছি ভাল পাওঁ দেই।
এই সৌৰামকটো ভাল পাওঁ, কিন্তু আকাৰচ মানে চুলেমানৰ ছোৱালী যি হিচাপত কিন্তু মানে মেহেমাক বহুত
উম উম। আৰু ৰাজকুমাৰীক গোটেইকেইজনীতকে তাইক ভাল লাগে বেছি।
আৰু আচল জীৱনতো বোলে মেহেৰেমা বহুত ধুনীয়া আছিলে দেখাত।
উম।
তেনেকে কয় আৰু। বাকী বাকী, হেৰি চুলতান চুলেমানৰ ভন্টি কেইজনীতো মানে হেৰি ভাল লাগে, সজিনাকো ধুনীয়া লাগে। তাৰ পাছত এই হেৰিক ভাল লাগে আৰু।
চাহ চুলতান।
অ' চাহ চুলতানক ভাল লাগে।
বাকী, মই ইজনীক ইমান ভাল নাপাওঁ।
অ' ভালে লাগে আৰু কিন্তু ইমানো ভাল নালাগে। পাহৰিছো মই মই কেইমাহ মান হ'ল নোচোৱা একে চাই আছিলো কিন্তু পাহৰি গৈছো এতিয়া। আৰু মস্তাফাকো কিন্তু বহুত ধুনীয়া লাগে দেই।
মুস্তফা যেতিয়া মানে প্ৰথম প্ৰথম খণ্ডকেইটাত ওলাইছিল ন শীত তেতিয়া তাক ইমান ভাল লাগা নাছিল তাৰ তেতিয়া দাড়ি চাৰি গজা নাছিল আৰু সেইকাৰণে ভাল লগা নাছিল।
মানে তাক যেতিয়া মাৰি পেলাই সেইটো সময়লৈকে ন ইমান ধুনীয়া লাগে তাক বহুত ধুনীয়া লাগে মনত ভাল লাগে। আৰু মানে ধুনীয়া এক্টিংও বহুত ধুনীয়া কৰিছে ন। মই বৰ ভাল পালো, চাইয়ে থাকো সেইখন সেইখনৰ অ'
প্ৰথম খণ্ডকেইটাত যেতিয়া ওলাইছিল হেৰি মেহমেদ মই তাক প্ৰথম বাৰ মানে বহুত ভাল সি মানে বহুত ধুনীয়া আৰু ক'ব নালাগে তাৰ কথা উম মেহেমদ
মেহমদ নে মুস্তফা?
মেহমড সুৰামৰ যোনটো প্ৰথম পুতেক আছিলে। সেই সি
অ' কিন্তু মেহমদৰ মুখখন জোঙা ন, কিন্তু মুস্তাফা অকমান একে। চেহজাদা মানে বালি আহে চেহজাদা পুৰা।
উম।
সেইটো কাৰণে ভাল লাগে।
হয় বাৰু!
বাকী এতিয়া আজিকালি কি কৰা হৈছ?
কি কৰা হৈছো মানে?
মানে কিবা-কিবি কাম বন কৰ নে বোলো?
ঘৰ কামৰ বাহিৰে মই একো একো নাই।
অ' হয় নেকি? এই মইও ঘৰতে কেক-চেক বেক কৰো আৰু, তেনেকেই হো'ম ডেলিভাৰী।
অহ, এ মই কেতিয়াবা টিউচন পালে কৰিম বুলি কিন্তু মানে পোৱালিবিলাকক পঢ়াবৰ কাৰণে এলাহ লাগে। বহুত শিকাই থাকিব লাগে। মথাটো মানে
অ' হয় বাৰু কথাটো। এ' মই কেক বেকিংটোকে লৈছো, সুবিধা মানে, ইমান টানো নহয় ন। তই দোকানৰ পৰা ক্ৰীম কিনি আনিলি, পাউদাৰ কিনি আনি নি আনিলি, চিধাই বনাই কৰি নিজে মু ঠত মানে হাত মানে ধৈৰ্য্য লাগিব আৰু দেই।
হয়।
মানুহে কয় ন' এটা কেক' মানে কিছুমানে কয় যে, মানে মই বাৰু আজিলৈকে পোৱা নাই। কিন্তু কিছুমানে ভিডিঅ'-চিডঅ' দিলে কয় আৰু যে বোলোঁবা, ইমান কষ্ট বনাওতে কিন কেকৰ দাম দিব নিবিচ তাৰে মানুহে। ত' সেইটোতে বুজি তোৰ বহুত কষ্ট লাগে ন। মানুহে বিচাৰে যিটো ডিজাইনত, ইমান সৰু সৰুকে ডিজাইনবোৰ দিবলগীয়া হয়। এ- এটা এটা পীচ চাব লাগে। বহুত কষ্ট হয়। মই পৈচ চাৰ কথাটো কোৱা নাই।
নহয় তই মানে তোৰে, তেনেকাত কাষ্টমাৰ পাইছো জান, যোনটোত তই দাম কৈছোঁ, ধৰক সিহঁমতে দিবলৈ অকণ বেয়া আফচোচ কৰিছে?
মানে মই পাইছোঁ, কিন্তু মই মোৰ হাতৰ কাম দেখি বা মোৰ হাতৰ কেকটো খাই পেলাই, নিজে মোক মানে পিছত নিজে কয় যে, 'তুমি যিটো কৈছিলা সেইটোকে দিম দিয়া', সেনেকে কয় মানে। সেইটো। সিদিনাখন-
এ, তেনেকে হ'লে ভাল লাগে ন'। যি মানে যি নহওক, মানে নিজৰ বস্তুৰ বেলেগৰ মুখৰ পৰা ইমান হেৰি শুনিলে, ভাল লাগে।
অহ। সিদিনাখন দাদা এজনে নিছিলে হা। ৱান কেজি কেক লাগে, ছিক্স হাণ্ড্ৰেড ছিক্স ফিফটি মানত বোলে বনাই দিব লাগে। মই এতিয়া ভাবিছোঁ ৱান কেজি কেকটো এতিয়া ছিক্স ফিফটিত কেনেকে দিওঁ। বহুত মানে অসুবিধা হৈ যায় ন। ছ চাৰে-ছশ টকাত দিওঁ বুলি ক'লে। তাৰ পিছত যেনিবা মই বেছ ছি লাগি নাথাকিলোঁ। মই তাই ক'লোঁ, 'ঠিক আছে বাৰু কেক খোৱাৰ পিছত কথা পাতিম। হয়, হয় কেক দি পঠালোঁ ঘৰত গৈ। তাৰপিছত কেক-চেক কাটি কৰি মোক ফোন কৰিছে যে, 'তোমাক মই তুমি যিটো কৈছিলা, সেইটোকে দিম দিয়া'। 'কেক খাই বৰ ভাল পালোঁ', বোলে। ভালো লাগিছে মোৰো শুনি।
সেইটো কাৰণে। আৰু মানে কিছুমানে কি কৰে জানোনে? ক্ৰীমটো আগতে ফেটি থৈ দিয়ে।
তহ।
একে মানে দেৰিকে মানে পিছত মানে, একে দুই-তিনদিনলৈকে ফেটি থোৱা ক্ৰীম ব্যৱহাৰ কৰে। এটা তেল তেল টাইপৰ হৈ যায়। সেইটো বেয়া লাগে, যিটো মানে, অহ। যিটো আমি এতিয়া কৰোঁ, হয়। মই অকলে মোৰ কথাই কোৱা নাই। বহুতে কৰে বাৰু মই কৰা নিচিনাই। যে লগতে ফেটি লগতে দিয়াটো আৰু ক্ৰীমৰো বহুত হেৰি আছে।
অ', সেইটো ফ্ৰেছ ন' যিমানে, মানে বহুত ভাল লাগে সেইটো। এতিয়া বেয়া বস্তু এটা ভাল লাগি মানে, অহ, কোৱালিটি আছে বাও।
অ', সেইটোৱে, কোৱালিটি আছে। এতিয়া চাই-চিতি পেলাই বোলে কোনটো ভাল। অহ, চবতকে ভাল। সেইটো চাই কৰি পেলাই ল'ব লাগে আৰু। ৰৌ কৰি দিলে সেইটোৰ পৰা আইচ ক্ৰীম ফ্লেভাৰ টাইপৰ আহি যায় আৰু। সেইটোৱে কথাটো। ভাল লাগে সেনেকে। বনাও আৰু ঘৰতে খাবলৈ মন গ'লেও বনাও কেতিয়াবা।
উম।
সেয়াই। পিছে, এতিয়া শুবলৈ ওলাইছই চাগে?
শুবলৈ মানে কি? এতিয়া নোশু অকণ দেৰিকে শুম।
অ', এ বিচনাতে আৰু মোবাইল টিপি আছিলোঁ।
অ', ভাত-পানী খালি ন?
অ', ভাত খালো দে মই, হেই ৱেব চিৰি আৰু কিনো আৰু সেইখনেই মানে ভাল লাগে আৰু বেলেগ তেনেকে ভাল নালাগেইচোন।
অ', তাৰ পিছৰখিনি চাব লাগিব ৰহ, সিহঁতৰ মানে ল'ৰা ছোৱালীও কি হয়গৈ।
অ', কচিম চুলতানখন চাবি সেইখনো ভাল লাগে। এই মেৰা চুলতানখনত পিছৰখনৰ পিছৰ ৱেবখন ন'?
উম, কিন্তু মই ছাঠিয়া চুলতানখিনি দেখা নাপালোঁ দেই।
অ', সেইটোৱে মানে মিৰা চুলতানততো হেৰি কৰে ন' এইটো চেলিমৰ মানে হুৰমৰ পুতেক যে চেলিম চেলিমৰ পুতেক পৰখিনি মানে লাষ্ট দেখায় হয়, চলিমৰ পু পুতেকে যে বিয়া পাতে জাষ্ট মানে, পাতেহে মানে তেতিয়া এইটো সেইটো সময়তে শেষ হৈ যায়। সেই হেৰিতো হুৰমৰ যে মানে নাতিয়েক হ'ল ন'? নাতি বোৱাৰীজনী, নাতি বোৱাৰীজনী পিছত যে একে লাষ্টত যে কচিম চফিয়া চুলতান যে
উম।
সেইজনীয়ে হয়।
ঐ, ৰচোন, মোক মায়ে মাতিছে ৰ।
অ', হ'ব দে নহ'লে।
অ', অ' দে, মই পিছতে ফোন কৰি আছোঁ।
উম, হ'ব দে।
অ', অ'।